অঁ ভালনে?
অ ভাল ভাল তুমি কথাবোৰ শুনিছা নে?
অ অ এতিয়া শুনিছো অ।
ভালকে শুনিছা নে?
অ অ মই শুনিছো তুমি শুনিছানে? অ অ এই নেটৱৰ্কটো অলপমান প্ৰব্ লেম হৈ আছে।
অ। এ এতিয়া মানে মই ইয়াৰ কোনখিনি নেটক পাই সেইটো নাজানো যে। কিন্তু মোৰ ইয়াত নেটৱৰ্কতটো ফুলে দেখুৱাই আছে।
হয় কেতিয়াবা মোৰো তেনেকুৱাইে দেখুৱাই আছিলে ফুল।
অ অ মোৰ ইয়াত এতিয়া ফুলেই দেখুুৱাই আছে কিন্তু। ভাত খালো খালো তুমি খালা নে ভাত ভাত খাল।
ত খালো অ কিহে খালা।
মই দালি, মাছ মই দালি মাছ ত। পা আকৌ হেৰি এই আলু, চয়াবিন ভাজি, চাটনি আচাৰ তেনেকে লৈমেলি। তাৰপৰা সেই তুমি কোৱা তাতে ভন্টিহতৰ তাতে। মামিহঁত পথাৰলৈ মানে যোৱাই নাই আমাৰ খেতি উঠিলেই।
অ উঠিলেই।
খেতি অ তোমালোক।
হেল্ল'।
অ। মই মাতটো ধুনিয়াকে শুনি আছোঁ মোৰ মাতটো হে তুমি শুনা নাই।
অ', এতিয়া শুনিছানে? অ', অ', শুনিছো শুনিছোঁ।
তোমাৰতো শুনি আছোঁ।
তুমি অকমান নেটৱৰ্ক পোৱা জেগা ওচলে আহা অ', নেটতো তোমাৰ তাত তেতিয়া নেটৱৰ্ক নাই অলপ
বৌৱে কথা কোনখিনি পাত এয়াৰটেল, এ ইয়াত এতিয়া ৰবা দেই মই অকমান এই ৰাস্তা ফালে আহিছোঁ।
ৰাস্তাফালে গুচি আহা।
অ', ভাইটিয়ে কি কৰিছে ভাইটিয়ে?
ভাইটিয়ে মাহিৰ ছোৱালে এ খোজ কাঢ়িবলৈ ওলাই গ'ল দুইটা ভাত পানী খালে মই আহি পোৱাওতে সিহঁতক দেখাই নাই।
অ', অ', এতিয়া আকৌ অ', ই ফুৰাব ই ফুৰাবোলে নিলে চাগে।
তাকেহে ফুৰাবলৈ নিলে, ক'লে নিলেগে এতিয়া।
অ', হেৰি অ', তোমালোকৰ মাহীৰ ছোৱালী ডাঙৰ নে ভাইটি মাহীৰ ছোৱালী ডাঙৰ ন?
অ', তাই ডাঙৰ।
অ', অ', তুমি মোৰ মাতটো শুনিছানে নাই বাৰু?
এতিয়া শুনি শুনিছোঁ অ', এতিয়া ভালকে শুনিছোঁ।
মই এই ৰাস্তালৈ আহিলোঁ এই মই ৰাস্তাত আছোঁ।
আমাৰো নহয় ভালকে তেনেকে নাপায় ৱাই ফাই লগাই ল'ব লাগে।
অ', এই ৰ'দটো ওলালতহে অকন ভাল লাগিছে গম পোৱা নে কালি দিন টো বৰষুণে বৰষুণে
নকবা আৰু পায় মই সে তেনেকেই কৰো তাৰ পিছত অকমান ফুৰিবলৈও গ'লো, এইবোৰ মেলা আহিছে যে।
অ', অ', অ', চালা নাই?
চাবলৈ গলো, অকমান চালোঙগে অ'।
অ', তুমি বাছত গ'লা কালি?
বাছত গ'লোগে অ'।
বাছতহে গৈছা?
বাছতহে গোলোগে অ', বতৰ এডালহে।
অ'। সেই কাৰণে অ', তাপা হেৰি এইটো কি ভন্টিয়ে কি কৰিছে এতিয়া?
তাই এই ভাত খাবলে গৈছে ভাত কেইটামান। ৰাত তিপুৱা ৰাতিপুৱা ভাত খাই নাহিলো যে।
মাক চাগে নাপালাই তোমালোকে?
মাক নাপালোয়ে মা গ'ল ভোকপুৰতে স্কুটিখন থৈ গ'ল আৰু। তাৰপিছত দুইজনীয়ে চলাই আহিছেো
দেতা দেতা ঘৰতে আছে নে?
দেতা ঘৰতে আছে অ'।
দে অ', আইতা আইতা।
আইতা ঘৰতে আছে।
আইতাও ঘৰ অ', অ', অ'।
ঘ
ধৰা তুমি তুমি কাইলৈ পা আমাৰ ঘৰলে আহিবা দেই।
কাইলে জানো পায়, ইহঁতক থবলে যাবগে চাব লাগিব নহয় যাম চাগে এপাক। থৈ আহিবগে লাগিব।
আমাৰ দুইজনীয়ে একদম ছাতি এটা লৈ সেই দোকানলে গৈছিলে। এইখিনিতে তিনি আৰি খনতে দোকান দোকান এখন আছে। হেই ৰাতিপুৱা এবাৰ গল দোকান খোলাই নাই ঘূৰি আহিলে। এতিয়া একেবাৰে দুইজনী টিকু টিকুকে আহি আছে।
পোৰা ওত উতপাত কৰিছে আও তাত গৈ।
ই আ
তাইও ওলাইছে নেকি ভিডিঅ'টোত?
অ ওলাইছে অ ছোৱালী ওলাইছে অকমান। হে আলিতে জপিয়াই জপিয়াই। এই মিউ অ মিউজিক ভিডিঅ সেই আলিতে জপিয়া জপিয়াই।
ভালে কৰিছে।
এ এইটো পানী লৈয়া জাপি দোলে দোলে সেই যে গানটো।
অ সেই গানটো অঁ ভাল লাগে সেই গানটো।
অহ।
ভাল আছে।
আৰু তোমাৰ তাতে বত তটো কালি ধুনীয়াকে মিলিলে একেবাৰে বৰষুণ লাগে।
অঁ বৰষুণৰ বতৰ। সঁচাকে কালি ধুনীয়াকে মিলিলে।
আমাৰ ইফালে বতৰো ভালেই, বৰষুণ দি থাকিলে বহুত দিগদাৰ অশান্তি লাগেগে ন ৰ'দ দিলেও অশান্তি বৰষুণ দিলেও অশান্তি।
অ সেইটোহে সেইটোহে মানে ৰ'দ দিলেও অশান্তি মই এতিয়া তাকেহে উম আকৌ চোৱা তালে যাওঁ আকৌ তাপা ইয়ালে আ
তুমি ইস্কুটি লগাইছা নেকি?
স্কুটি লৈ আহি
ইস্কুটি, অ আকৌ এতিয়া ইস্কুটি লৈ আহিব লাগিব।
অ স্কুটি লৈ আকৌ এতিয়া তালে যাব লাগিব আও, খন মানে।
শান্তি নাই মুঠতে।
আচলতে এইবোৰ গোটৰ জহত। গোটৰ পৰা শান্তি নাই ঔ এইবোৰ, মই এনেকুৱা খং উঠিছে নহয় অহা পৰা অঁ মানে আহি পাই পেলাই পাইছোঁহিহে তোমাৰ একদম ফোন আহিলে অ' তেতিয়া পৰা আমাৰ গোটৰ ৰক্ষা নাই।
নকবা আও পায়। ইহঁতি ভাত পানী খালে নে ছোৱালী হঁতে?
খালে খালে অঁ খালে।
উম।
খালে মই মামী হঁতৰ ঘৰ অঁ মামীক কথা এটা সুধি আহো গে। এই উম' ইচ্। ইস্কুল খোলা হ'বই আৰু। পৰি আছে এইখিনি এইদিগি।
এইগেইদিনেই উৎপাত কৰি ল'বলে দিয়া খুলিব আৰু এতিয়া।
কি আছে, কি কৰিছে? হিচাপ কৰি আছে কি বায়ে খুলিব কেইদিন আছে? হ'ল, তাপা ইয়ালে অহাৰ পিছতে আকৌ এই ইংলিছ- বাইদেউ জনীয়ে দি থৈছে এতিয়া সেইটো কাৰণে মানে যাব। লও মন কৰি আছে যাওঁগৈ আকৌ, সেইজনী বাইদেৱে পিতে ভয় কৰি আছে।
ভয়তে তোমাকো মাৰি- ঠিকেনেলে।
অঁ তাক হেৰি এ আমাৰ নিজৰ ঘৰখন উঠিলে তাপা আজি এই- খণ উঠিব নেকি।
অঁ'
হেই মই আহি তোমালকৰ মামা ঘৰ পালো মানুহবোৰ আছেনে নাই জানো।
অঁ অঁ তাত পালেগে। ময় মায়ে তাকে কাইলেকে থৈ আহিবলে কৈছেগে আৰু ইিহঁতক।
অঁ অঁ তাই ইয়াতে থাকিবলৈ নাপালেই হ-
আঁহ'
মামা ঘৰ- মামা ঘৰত বোলো তাই থাকিবলে নাপালেই হপাই। অঁ অঁ'
আগদিনাখন আহি পাইছেহি আৰু তাৰ পিছত পিছনাখন- আমাঘলে সেয়া মই লৈ আহিলোগে মই তোমা তোমা মাত- তো শুনিলো দেই মামা ঘলে যাওঁতে।
অঁ'
মামা বত- পথাৰত হেৰি কৰি আছিলে বৰশী বাই আছে। এ মই বোলো মাজনী মাহী মাতো গতে লাগিছে।
অঁ অছ- অই চোৱা তাই হেৰি এইটো কি তাইও ইংলিছ মিডিয়ামৰ নি।
ইংলিছ মিডিয়ামৰ অঁ'
সিহঁতৰো মোক বন্ধ দিয়া দেৰি ন।
ইহঁতও দেৰি অঁ।
তাই এবা কি শ্ৰেণী নো ছিক্স চেছেন মান পালাগে নেকি?
ছিক্সৰ হ'বলা এইবাৰ।
অঁ অঁ'
ছিক্স নে ফাইভ নে কিবা এটা।
তাকেহে হেৰি এইটো কি? অঁ লৰাও ঘৰলে আহিলে নি।
সিও ঘৰলে আহিছে ঘৰতে আছে। সেইদিনাখন ভাওনা- চালানে গোটেইখন।
হেই নাচালো নহয়। আধাতে গুচি আহিলোঁ। মই তোমালে ইমান চাই, চাই আছিলোঁ, তুমি মোলে চোৱাই নাই। ই মই ভাবিছো ফোন এটা মাৰি দিওঁ দেই।
মই তোমালে কিমান চাই আছোঁ, তুমি এনেকে কেনেকে সিফালে সিফাল চাই আছা মই আক ' তোমালে চাই আছোঁ।
হিহ্, মও তোমালে ইমান চাই আছোঁ। তুমি মোলে চো ৱাই নাই। মই বোলো তোমাক ফোন এটাকে কৰি দিওঁ নেকি বুলি।
মই দেখিছো নহয় তুমি বহি থকা। মই মাতিবলেকে এনেকে হাহিছোঁ। উম।
এহ্ সাপ এডাল যে ওলাইছিলে সাপডাল হে আমাৰ ওচৰতেহে ওলাইছিলে।
ওৱ, কোনে দেখিলে প্ৰথম, প্ৰথম কোনে দেখিলে?
এ প্ৰথম আমাৰ আমাৰ যে বৌ ছোৱালী গি জনী তাই তাপ্ পা আকৌ সিদিনাৰ যে বাপেক মৰিছিলে যে সিহঁতৰ ছোৱালীজনীয়ে সৰুজনী ছোৱালীয়ে বহি আছিলে মানে সেই সিহঁতৰ গছৰ তলতেহে ওলালে।
ওৱ এই বানপানী যে হৈছিলে তাত সোমালে।
অঁ, ৰ'বা! আও চোৱা, ইমান হুলস্থুলৰ মাজটো যে আকৌ সাপডাল সোমাই আছে। ক'ত? এ ভাওনা চাই থাকোতে কঠৰ তলত। অঁ, ৰঙা মুঞা ইমা মানে ইমান ডালমাৰ হ'ব কঠৰ তলত সোমাই আছে।
ইয়ে পায়।
তাৰপিছতে তোমাৰ হেৰি হৈ যে মাইক চেটৰ তলত সোমালেগে নহয়, তাৰপিছতে আও সিহঁতেও সেয়া ভয় কৰিছে। আমাৰ ফালৰপৰা এনেকে চেতিয়াই, চেতিয়াই আহোতেনে আমাৰ মাজতে পালেহি নহয় সাপডাল আহি। এনেকুৱা মানে ভয় লাগিছে ন' অঁ, ভয় লাগিছে নহয় কেনে ৱোৱা তাৰপৰা মানে, তোমাৰ এনেকে চেটিয়াই চেটিয়াই আনিছিলে আক' সাপডাল।
অঁ।
চেতিয়াই আনোতেনে আমাৰ মাজতে সোমাল।
সেই তাকেহে একো যে নকৰিলে আক' ন' সাপডাল বহুত বিষাক্ত সাপ আছ
উৱ। পাই। বিষাক্ত আৰু সেই কঠৰ তলতে সোমাই আছে কেনেকে দেখিছেনে?
ইয়ে এই হেৰি হ'ল বানপানী যে হৈছিলে যে
অঁ।
বানপানীতে আহিলে চাগে? এই সাপটো হে পানীত আহে।
অঁ আৰু চোৱা, হেৰি নহয় সাপডাল ওলাই যোৱা দেখিহে মানুহ বহিব পাৰিলে আক'।
মাৰিলে নেকি বাও সেইডাল?
লে নোৱাৰে। এই মাৰি নেপেলালে বাহিৰলে পেলাই দিলে।
অঁ, অঁ।
আৰু সেইডাল নোলোৱা হ'লে তোমাৰ নোৱাৰে আক' মানুহ বহি থাকিব।
সেই নোৱাৰে নহয়।
ওঁ, সেইডাল ওলাই যোৱাৰ পিছতহে মানে ভয় ভাগিছে দেই।
সঁচাকে দেই। আমিয়ে লা মানে, গোটেই মানুহবোৰ উঠি গ'ল পুৰা।
হোঁহ্, হোঁহ্ হোঁহ্, তাকেহে।
ঠিক আছে দিয়া তেতিয়া হ'লে দেই।
অঁ, অঁ হ'ব দিয়া অঁ, হ'ব অঁ।